শুনিছানে?
অহ ', শুনিছো কি কৰিছা?
এ ', কিনো কৰিবা ভাত-পানী খাই পেলাই অকণমান আৰাম কৰি আছো।
অ', ময়ো এনেই বাগৰি আছো গৰমটো বহুত যে', -
উম ', -উম',
তোমালোকৰ ফালে ভালেই। এতিয়া ডক্টৰৰ ওচৰত গৈছিলো। কালি।
অহ',
সেই প্ৰেচাৰটো অকনমান ল' বুলি কৈছে।
উম', গৰমত
অ', গৰমত এনে হাইহে হয় চোন মানে খোৱা- -বোৱা চাগে অলপমমান মোৰ কিবা এটা হৈছে চাগে। প্ৰেচাৰটো ল', প্ৰেচাৰ বুলি কৈছে ডক্তৰে, অলপমান খাব দিছে কিবা কিনি।
উম-উম
মাংস খাব। খোৱা নাই ন', একো প্ৰটিন যুক্ত একোৱে খোৱা নাই।
অ', খাবলৈ মন নাযায় চাগে।
উম ', সেইকাৰণে মোৰ উইকনেচটো বেছি হৈ গৈছে আৰু,
উম্ তথাপিও জোৰ- চোৰ কৰি পেলাই অকমান খাই কৰি দিবা।
এই নোৱাৰি নহয়, এতিয়া সলেও কবহে পাৰি আগতে পাৰি জোৰ কৰি খাবলে এতিয়া নোৱাৰি।
তথাপিও চিন্তা কৰিবই লাগিব ন', অকল তুমিয়ে নোহোৱা নহয়, আকৌ পাবই লাগিব। পোৱালিও, উম,
সেইটোৱে অকমান চেষ্টা কৰিব লাগিব নহলে, ডক্তৰক আকৌ বা মানে, - কথা-পাতি চাব লাগিব।
উম
বাকী খোৱা বোৱা কৰিলা
উম উম কৰিলো খোৱা বোৱা তুমি খালা নাই কিমান টো থাকিও
অ মই আজি ভাত কেইটামান খালো বইল বইল বস্তুহে খাব মন যায় আজিকালি বেলেগ মানে এইবিলাক ব্ৰইলাৰ চিকেন এইবোৰ মানে এক খাব মন নাযায় মোৰ বহুত দিনৰ মূৰত মানে আজি গাহৰি খাব মন গৈছে তাকো বইল কৰি কিন্তু মচলা দি খাব নোৱাৰোঁ মই
বাহঁ গাচ কৰি পলে
অ বইল অনলি মানে আদা আৰু নহৰু অলপ দি পেলাই বইল কৰি পেলাই তেনেকে কিন্তু খাব পাৰিছো নেমু চে কিন্তু ততে যদি তুমি যদি মানে মছলা দি দিওঁ হালধি নিমখ দি পেলাই মানে যদি একদম জিৰা জালুক গুৰি দি ভাজি দিয়ে একদম লগত বমিয়ে কৰি যাম আৰু
উম মানে বেছি মছলা নহয় আদা নহয়তোৱে আৰু বেছি
অ আৰু বইলহে হব লাগিব কিন্তু মোৰ কাৰণে
উম
সেনেকুৱা হৈ গৈছে এই ডক্তৰৰ পৰামৰ্শ লৈ পেলাই চলি থকাই ভাল আৰু ন আজিকালি আৰু মানুহৰ দেহবোৰতো চব ডক্তৰৰ অবিহনে নহয়
নহয় আৰু আজিকালি আগৰ দিন হৈ থকা নাই
উম অকল ঔষধে খাব লাগিব আজিকালি আগতেটো ঔষধ নোখোৱাকেই মানুহ ভাল হৈ
ভাল হৈ যায় ইমান পতককে আৰু একো কাৰো দিগদাৰো নহয়
উম আজিকালি বেছিয়ে হৈ গৈছে আৰু বেমাৰ আজাৰ
এতিয়া কিনো শাক খাবা তুমি সেই শাক বিলাকতো হাৰ দি দিয়ে বনাই
অ চব হাৰেই এক ৰাতিতে যদি তোমাৰ কলি বস্তুটো যদি ডাঙৰ কৰি দিব পাৰে আৰু
উম
সেইটো কাৰণে কি কম আৰু
আকৌ মই দেখি আছিলো অহ ', মই হেৰি ফোন মানে মোবাইলত দেখিছিলো কিবা এটা। তৰমুজতো কিবা বোলে। এয়া বেজি দি পেলাই। মানে ৰঙা কৰি দিয়ে। তৰমুজতো।
ভিতৰটো ৰঙা হৈ যায় আৰু মানে বস্তু বোৰ সোনকালে ডাঙৰ হৈ যাবৰ কাৰণে বেজি মাৰি দিয়ে। এই যে আ আপেলৰ যে ষ্টিকাৰ এটা যে লাগি থাকে। মানে ষ্টিকাৰ লাগি। থকা আপেল কিনিব নালাগে নহয় এনেই কোৱা মতে আৰু। অহ ', তুমি দোকানৰ ষ্টিকাৰটো আঁতৰাই চাবাচোন ফুটা এটা থাকে। সেইটো মানে বেজি মাৰে যে সেই ষ্টিকাৰটো মানুহে ধৰা নপৰক বুলি সে তি মানে এ ষ্টিকাৰ মাৰি দিয়ে উম', লগাই দিয়ে তেতি তিয়া মানে যাতে গম নাপাব আৰু।
সিহঁতে
চিন্তা কৰা। কিন্তু যে এইবোৰ ঔষধ যে উম', ঔষধ ঔষধ বিলাক খুৱাই -খুৱাই যে মানুহৰ গোটেই দেহবোৰ যে চেজ হৈছে।
তে, হ, সেইটোতো সিহঁতে চিন্তা নকৰে, সিহঁতৰ খালী কি আৰু পইচা কমাব লাগে।
সেইটোৱেতো আজিকালি আৰু এটা মানে সৰহ - সৰহ তেলত বস্তু বনাই সেই তেলখিনি যে সদায় ইউজে হৈ থাকে। সেই ব্যৱহাৰ হোৱা তেল খিনিৰ কাৰণে উম', সেইখিনিৰি কাৰণেতো মানুহৰ কলেষ্ট্ৰল বাহে। আৰু আজিকালি অহ ', ফাষ্ট ফুড বুলি কলে আমিতো একে দৌৰি যাওঁ।
হয়নি
সেইটো কিন্তু কম বয়সতে যে আজিকালি যে হাৰ্ট এটেক যে আহে চাইলেণ্ট হাৰ্ট এটেক।
উম ', - উম ', আৰু ছোৱালী বিলাকে ইমান শুন লে সোনকালে আগতে ইমান চৈধ্য পোন্ধৰ বছৰ ছোৱালী বিলাকৰ মাহেকীয়া ষ্টাৰ্ট হয় প্ৰথম উম', - উম ', ইমান সোনকালে মাহেকীয়া হৈ আছে। জে চব বস্তু যদি ইমান সোনকালে হয় মানুহটো সোনকালে মৰিব ন
নাই এইটোতো মানে ৰিচাৰ্চৰ মতে কোৱা গৈয়ে আছে যে মানুহৰ মানে আয়ুসটো কমি কমি আহি থাকিব চব মানে আগুৱাই যাব গে আও বহুত মানে কয় যে এইবিলাক শাস্ত্ৰতো কিছুমান যে লিখা আছে অ যে এটা সময়ত বোলে আঠ বছৰ বছৰ বয়সত বোলে মাকে হৈ যাব মানে
অহ
বোৱাৰী মাকে হৈ যাব
কিমান নহ'লে সেইটো আৰু ঘুৰ কলি যুগ আও
ঘোৰ কলিযুগ এতিয়া দেখিছাই এ এইটো বছৰ সোমাইছিলহে শেষেই হ'ল বছৰটো যাবলৈ
বহুত মানে উম বহুত বেছি সোনকালে যোৱা যোৱা লাগিছে মানে
হয় দিয়া কেনেকেনো বস্ বছৰটো উম সিনাখনন জানুৱাৰী হৈছে
হৈছিলহে এতিয়া আকৌ এতিয়া ছমাহ শেষেই হব হ'ল
এতিয়া মুখত মানে এইটোয়ে আহে যে ছমাহৰ পিছত চেছে
পৃথিৱীখন বহুত বেয়া হৈ গৈছে আকৌ মই কিবা কিবি উম
ভুলৰ কাৰণেই হৈছে আৰু দিয়াচোন মানুহৰ এইবিলাক বেছি বিল্ডিং সাজোতে সাজোতে মানুহে সেইটো কাৰণে আৰু গোটেই গ্ল'বেল ৱাৰ্মিং টো বাঢ়িছে
বহুত গৰম মই দেখিছো ভিডিঅ' এটাত ৰাজস্থানৰ ফালে তে ঘূৰ্ণি বতাহ চতাহ আহি গৈ অৱস্থা নাই মানুহ বিলাক
অ আৰু পৃথিৱীৰ বোলে এতিয়া বোলে ঘূৰে যে ঘূৰা মানে সেই হেৰিটো
উম ইয়ে কি হব এতিয়া
নাজানো আৰু কি হব আৰু
বহুত বেয়া মানে যোনটো বস্তু যেনেকে চলি থাকে যদি তেনেকে নচলে
উম সে প্ৰকৃতিও খং উঠিব এদিন
উম উঠিছেই আকৌ কালি ৰাতি ভূমিকম্প আহি উঠিছেহে সেইটোতো এটা কথা কথা মই ভাইটিয় ভাইটিৰ লগত মানে মোবাইলতে নাগিন চাই আছিলো হা তাৰ পিছত দুয়োটাই বিচনাখনতে বহি আছো তাৰপিছত বিছনাখন ঘটকে অকণ অকনকে লৈছে মই ভাবিছো ভণ্টি আহিলচাগে পিছ ফালে এইফালে ঘৰতো মোচা হৈ আছে তাক কিয় আহিব মোৰ মাথাত সেইটোও অহা নাই এ ধুনীয়াকে বিছনা অকনকে লৈ আছে ন আমি গুৰুত্ব দিয়া নাই ইমান এক মিনিট কিমান হৈছে কথাটো তাৰ পিছত আমি উঠিছো তত পিছফালে চাইছোঁ কোনো নাই হা অ ভাইটি ভুমিকম্প আহিছে ওলা ওলা
অ আৰু ধেই টাইম দিছে কালি
অ ধেই টাইম দিছে আকৌ মই হেই মোবাইলত চাই আছিলো মানে এটা পঞ্চল্লিশত এটা অহা কথা আছিলে ৰাতি আহিল নে নাহিল গম নাপাও অ সেইটো টোপনিৰ পৰা এ দেৰিকেই শুইছো বাও এটা দহ মানত শুইছোহে
উম মোৰ আকৌ ভাইটি আছিলে লগত মই তাক গালি দি আছো বোলো তই কিয় বিচনা খন ল'ৰাই আছ পিছত সি কৈ যে মইতো লৰোৱা নাই
উম
সেই তেনেকে তেনেকে
অ
হয়‌ কৰবাত ভূমিস্খলন হৈছে চাগে বৰষুণ দি আছে চাগে কবা কবা জেগাত ন আমাৰ ইয়াত হেৰিয়া নাই ভালকে তাকে
উম দিব লাগে দিয়া বৰষুণ অকমান দুদিন মান দিয়া নাই গৰম লাগিছে
আমাৰ ইয়াত বৰষুণ এইবাৰ ইমান ভালকে দিয়াই নাই
দিয়া নাই কিয় বা আগতে ইমান ইমান বৰষুণ দিয়ে এইখিনি সময়ত
উম আগতে শিল বৰষুণো হয় আজিকালিতো শিল বৰষুণ নেদেখা
নেদেখাই হতো ম কেতিয়াবা হব আকৌ ঘপকে হ'ব হব ডাঙৰ ডাঙৰ শিল্
এই কেতিয়া শিল বৰষুন হব এই যেতিয়া মানুহে যে খেতিবোৰ যে ৰুবলৈ আৰম্ভ কৰিব সেই তেতিয়া শিল ব বৰষুণ হলে এতিয়া ফচল বোৰ তেতিয়া মৰি যায় ন বৰ বেয়া লাগে তেতিয়া তেতিয়া
উম
এতিয়া এইবোৰ দেখি ভাল লাগে এতিয়াতো আৰু খেতিৰ ছিজন আহিলেই আৰু
অ খেতি কৰিবও হল
উম অঁ এতিয়া
সেইখিনি সময়ত আকৌ গৰু ছাগলীকাল ঘৰতে ৰাখিব লাগে যে সেইটোে এটা বেছি দিগদাৰ হয়
অঁ আকৌ কষ্টও পায় অলপমান
উম খাবলৈ নাপায় ঘাঁহ বন শিকাল
উম
ঘৰ আনি আনি দিব লাগে সে ত খা কিন কিনি
তথাপিও আমাৰ গাঁওৰ জেগা খিনিত বাৰু মানে উম ভালেই মানে খোৱা বোৱা বিশেষকৈ ধান খিনিয়ে যে এতিয়া যে হ'ব অঃ যিয়ে নহওক মানে মেডিচিন নোহোৱাকে যেনেহওক ভালকে মানুহে সেইখিনি পাব আৰু গাঁৱলীয়া
উ উম
কিন্তু বাহিৰা জোগাতটোতো আৰু সেয়াও নহয় চ' মেচিন খেতি একদম পুৰা মেডিচিন মাৰিব
চাবলৈ গলে আগৰ যোনটো গাওঁ পৰি আছিল সেইটো বেছি ভাল আছিল
উমমম
মানে গছ চছ অঁ গছ চছ যেতিয়া মানুহে আধুনিক যিমান হৈছে সিমান মানে বেছি অসুবিধা বিলাক সৃষ্টি হৈছে
উম বেয়া হৈ হৈ গৈ আছে মানুহবোৰ গোটেই মডাৰ্ণ যুগ সময় সমাৰ আধুনিকত্ব বেছি আহি গৈছে আৰু
মই কালি ভিডিঅ' এটা দেখিছোঁ গম পাইছেনে ছিংগাপুৰ খ জানো আধুনিকতা কিমান উচ্চ সাপত থকা নাই আমাৰ জানো এতিয়া ইণ্ডিয়া খন তেনেকুৱা
নহয়
উম সেইটোয়ে তাত কিমান গছ গছনি আছে তথাপিও কিমান সিহঁতে উচ্চ মানদণ্ডৰ বস্তু ইউ আমাৰ ব্যৱহাৰ কৰি আছে হয় কিন্তু আমিতো কৰিব পৰা নাই তেনেকুৱা একো কাটিহে গৈ আছে দীপৰ বিল কাটিলে এতিয়া কিবা কাট দিলে
হয় দিয়া
মানুহ বিলাকে অকমান ওলাই আহিব লাগে ৰাস্তাত আন্দোলন চান্দোলন কৰিবলৈ নকয় গৰম লাগে সিহঁতক যোনে যি কৈছে কৰি থাকক উম
টাউনীয়া মানুহবোৰতো তেনেকুৱাই কোনো ফল্টৰ গুৰুত্ব নাই আৰু সেইটো নিজৰ ভাই নিজে ইনকাম কৰিব লাগে খাব লাগে
খাব লাগে সুৱ লাগে সেইটোয়ে কিন্তু ভাবি আছোঁ মই বস্তুতটো গোটেই মানে বহুত বেছি বেয়া কৰি দিছে যাও গোটেই
অ এতিয়া চৰকাৰে যে শেষ কৰি দিছে এতিয়া গোটেই মানে দেশী দুুনীয়াখন
হু মই দেখিছিলো হা ইউ কে মই ভিডিঅ' এটা দেখিছিলো মানে কালি মোবাইলতে ইউকেত কিবা এটা কোম্পানী আছিলে সেইটো কোম্পানিটো অ বহুত মানে পানী ইউজ কৰে মানে এদিনতে সি কিবা গেলঞ্চত মানে পানী ইউজ কৰে তাৰপিছত সেইটো মানে কোম্পেনীটো তেওঁ আমাৰ ভাৰতবৰ্ষলৈ আনি আছে এতিয়া আমাক কিমান পানী ইউজ কৰিব মানে আমি পানী শেষ হল আমি খাব নাপাম পানী পিছত ভাল পানী
ভাৰতে মানে ভাৰতৰ চৰকাৰৰ কিবা হৈছেই নেকি নাজানো টকাৰ কাৰণে এতিয়া পইচা খিনি সিহতি পাই থাকিব কিন্তু যে কষ্ট খিনি আমাৰ হব কাৰণ যেতিয়া পানী কেছ হ'ব তেতিয়া আমি কিনিবলৈ য়া হৈ যাব পানী
উম
মানুহে যদি পানী কিনিব লগীয়া হয় আমাৰ আহ চাকৰি বাকৰিতো ভাৰত চৰকাৰে নিদিয়েই বাহিৰৰ জেগাত তুমি অ বাহিৰৰ জেগাতোতো কেনেকুৱা যে সমান হিচাপত অ শুনাচোন মোক মায়ে মাতি আছে মই অকমান ৰাখো নেকি ন
অ অ দিয়া অ অ দিয়া কৰিবা দিয়া আকৌ উ
উম উম